হেল্ল' অহ কি কৰি আছে? এয়া মই গৰুৰ ওচৰত আহিছোঁ।
হয় নেকি, মই এনে ৰাস্তাত অকনমান খোজ কাঢ়িব আহিছোঁ ভৰি সূপা ইমান বিষাই আছে।
হয়।
বহি থকা ঘৰত গৰমত ফেনত তলত শুই থকা।
হয় হয়।
পাকাতে শুই আছিলো যে। সেইটো কাৰণে একদম গোটেই গা বিষ। সেইকাৰণে অকনমান খোজকাঢ়িব উলাই আহিছোঁ।
হয়। মই মানে মানুহজন কামত গৈছে এ ল'ৰা ছোৱালী কেইটাৰ কামত গৈছে যে। সেইকাৰণে মই মানে গৰুকেইটা বোলে অলপ চাওঁ পেট ন ধৰিলে আকৌ ঘৰত আহিলে গালি পাৰিব নহয়।
অঁ গালি পাৰিবই আকৌ এতিয়া ক'ব ঘৰতে দিনটো থাকি এতিয়াও গৰু পেট ভৰা নাই। কি কৰি আছিল আদি ত' সেনে কে ক'বই আকৌ যে সিহঁতে ইমান গৰমত- ইমান গৰমত কাম কৰি আহিব কাম কৰি আহি যদি আকৌ ঘৰত আকৌ লোকে সেৱা কৰি থাকা এতিয়া কেনেকে
হয়-হয় সেইটো কাৰণে মই মানে সেই গৰুকেইটা বোলো চাওঁ অলপ। এ ৰাস্তাটো ফুৰাও হ'ল গৰুকেই কেইটা চোৱাও হ'ল। সেইটো কাৰণে।
ঠিকে কৈছা। ভালে সেইটো নিজৰ কাৰণেও ভাল। গৰু কিটাৰো পেটটো ভৰিল, গৰু কি কি গৰু আছে এতিয়া
এয়া হেৰি গা অঁ গাই দুজনী আছে আৰু দমৰা এ এটা আছে ছাগলী আছে চে চাৰি
হয় নেকি, অঁ ছাগলী চাৰিজনী আচ মানে হেৰি অঁ উম হেৰি কি কয় আত্মসহায়ক
হয় হয়- হয়, অঁ পাইছিলো সেই আত্মসহায়ক গোটৰ পইচা দিয়ে ছাগলীকেইজনী কিনিছো।
অ'বা ভালে কৰিছা দিয়া মোক আকৌ সোমাবই নিদিলে দিয়া। এ ঘূৰি ফুৰিব লাগে এতিয়া দেখিছেনে নাই কিমান ব্যায়াম কৰিব লাগে কিমান হেৰি কৰিব লাগে।
হয়- হয় সেইটো কাৰণে বহুত
আজি আকৌ ক' গাড়ীতছে মাইকী মানুহ বিলাকক লৈ গৈ
অঁ আজি লাহৈ ঘাটত মিটিং আছে, হয়। আজি মিটিং আছিলে, মই যোৱা নাই মোৰ লগৰ কিজ জনিয়ে লগ ধৰিছিলে মই কিন্তু নগ'লো, ঘৰত মতা মানুহ নাই কামত গৈছে।
অ কামত গৈছোঁ আকৌ অ কিমান বা দেৰি হয় এতিয়া সেইটো কথাই আকৌ ভালে কৰিলা নগ'লা। ইমান গৰমত বেমাৰ হলে সিহঁতে খাই নাচায়হি নহয়।
হয় হয় আৰু মই এতিয়া যাবও নোৱাৰিম না। গৰুৱে ছাগলী চব সমানে আছে। ছে এতিয়া যদি ময়ো গুচি যাও ঘৰত ছোৱালীজনী স্কুলত গৈছ
অ স্কুলত গৈছে গাভৰু ছোৱালী, আজিকালি অকলে থৈ যাব কনোৱাৰ নহ
নোৱাৰে এ এতিয়াও সে মিটিঙত গৈছ অঁ গৈছিলো মই বহুতবাৰ মি টিঙ মই মিটিঙত নোযোৱাকে নাথাকো দেই চব সময়তে মই মিটিং মাৰিয়ে থাকো কিন্তু যিকোনো মিটিং হওঁক।
এ যাব নিদিয়ে যেতিয়া আঁও এতিয়া ঘৰত কাজিয়া কৰি যোৱাটো ভাল কথা নহয় নহয়।
হয় হয় হয় হয়। হয় হয়।
মিটিঙত যে যোৱা তেতিয়া তাত কিবা খোৱাই নে নোখোৱায়।
অঁ কোৱা কোনোবাই সেদিনাখনে চিঙৰা গোলা এটা খুৱাব। আৰু ইনেই মিঠাই তেতিয়াই ভুনজীয়াচ যে খুৱাব কোনোবা দিনাখনে বুহুত খুৱাব। হুম অ, কেঁচা বুত খুৱাই। কল চল দিয়ে এনেকে দিয়ে থলুৱা বস্তু হয়।
কিনো ভাত খোৱাব ইমান মানুহৰ হয়। অ, আজি সেইটো কাৰণে দেখিছ। একদম বহুত ডাঙৰ আল্টা বাছ কয় নে কি কয় সেয়া। নাগিছে গোটেই খোবা হাততে মানে অ, গোটেই খোবা হাত, দেখিছো এটা-এটা মিঠাইটো পৰি,
হয়-হয় অ, মিঠাই টোপোলা দিছে চিঙৰ টিঙৰ দিছে। আৰু এটা-এটা পানী বটল দিছে। বোলে সেই মানুহ বিলাকে আহিছেহে এতিয়া।
হয় নেকি আৰু তোমাৰ লগত তাতো গৈছিল নেকি?
অ, আমাৰ ইয়াতে গৈছে কিজনী ত্ৰিশ চল্লিশ জন মানু্হ গৈছে মানুহ।
অ, আমাৰ ইয়াৰ পৰাও গৈছে বাৰু। অ, বহুত খুব আমাৰ পঞ্চাশ ষাঠি জনী মান গৈছে।
হয় হয় এতিয়া মানুহ হেৰি কৰে মিটিঙত, সেনেকে গ'লে কি খাওঁ নাখাও সেইটো কোনো কথা কথা নাই কিন্তু মিটিঙত একেলগে যদি মাইকী মানুহ কেইজনী গ'লে, ফুৰ্তি লাগে বহুত ফুৰ্তি লাগে মই ভাল পাওঁ সেনেকে।
অ হেৰি তুমি গলে তুমি গলে আৰু যমনি হয়।
এই কি কবা আৰু মই সেই সেইকাৰে মানে যোনে নহওঁক, অ বাইদেউ আপুনি ওলাওক আপুনি ওলাক আপুনি নাচিব জানে আপুনি হেৰি কৰে এইকেনে আপোনাক
ফটুৱা ফটুৱা কথা কব পাৰে, সেই হহোঁৱাই লৈ যায় যে হহোঁৱাই লৈ যায় সেইটো কাৰণে হেৰি আৰু বাটটো মানে গমেই পোৱা নাযায়। কিমান খিনিয়ে গৈছা।
টো কাৰণে মানে বাইদেউকেইজনীয়ে একেবাৰে পোৰা নেৰা নেপেৰা, মই বোলো মই যাব নোৱাৰিম আজি বহুত অসুবিধা মই সেইকাৰণে আজি নগলোৱে
ভালে কৰিলা এতিয়া ঘৰত মানুহ নাই এতিয়া এতিয়া আহি পাইছে সিহঁতে এতিয়া গৰু দুপৰীয়াটো পানী খুৱাব লাগে হয় নে নহয় এতিয়া সেয়াত গলে নহব নহয় এতিয়া আকৌ বাইতাও মত মতা মানুহ আহি পোৱাই নাই হয় এতিয়া আকৌ গৰু বান্ধিব লগা হৈছে
মতা মানুহ ছটা বজাত আহিব এতিয়া কামত গৈছে যোগালি
অ এনে মানে কি মতা মানুহ যে ইমান দেৰিকে যে আহে কি তাত কাম কামৰ জেগাতে খুৱাই নে নে টিফিন লৈ গৈছে
নাই ৰাতিপুৱা সময়ত টিফিন লৈ যায় ঘৰৰ পৰা হয়।
ঘৰপাই লৈ যায়।
অ' লৈ যায়, ৰাতিপুৱা মানে ঘৰৰপা খাই যায় আৰু বাৰটা মান বাজেত টিফিন লৈ যায়। সিহঁতৰ সেয়াত ৰুটি বনাই দি আছে চা বনাই দিয়ে সেইবিলাক খায় অ ন ন অ ন দছটামান বাজিত ৰুটি বনাই দিয়ে কোনোবা দিনাখনে বিস্কুট দি চাহ দিয়ে
অ ঠিকে আকৌ কাম কৰা মানুক খোৱাব লাগে, আমিও কাম কৰা মানুক খুৱাওঁ দিয়া, এতিয়া কিছুমানে আকৌ নুখুৱাই নহয় আমি আকো খুৱাওঁ, কিয় জানে? এতিয়া আলহী এটা আহিলে অ তাতে হাজাৰ টকা খৰচ হৈ যায়, নাযায় জানো? উ এ এতিয়া এতিয়া কাম মানুহক যদি খুৱাওঁ তেতিয়া ভাল লাগি আও কাম খিনি বেছিকে
অ', কাম বেছি। এতিয়া আপুনিয়ে কথা পাতি আছো আপ পোনালোকৰ কথা পাতি ভাল লাগে সেণে আপোনাৰ লগত কথা পাতোঁ। তিয়া আপুনি যদি মই যদি বেয়াক তাকে কওঁ, আপুনি কিবা এটা কয় তেনে বে এই মানুজনীৰ লগত কথা পাতি ভাল নালাগ এহ সেইটো কাৰণে, মানে হেৰি এতিয়া মানুহক মানুহে যেতিয়া আহাৰ পানী দিয়ে কয় নাই মই যিঘৰ মানতে কাম কৰে মই বহ বহুত মানুহ মৰম কৰে, বহুত
অ মৰম কৰে, মৰম কৰিলে ভাল লাগে আকৌ। কিছুমান আছে সেং সেঙীয়া। সেংসেঙীয়া কৰি থাকিলে ভাল নালাগে
অ', ভাল নালাগে। হয় হয় সেইটো কাৰণে মানে যাবও নোখোঁজে, এদিন কাম কৰি সি পিছদিনাখনে যদি কয়, এ নাই ইহঁতৰ ঘৰত কাম কৰিব নাযাওঁ‌ মই। সেনেকুৱা লাগে। এতিয়া মানে মান জনে এতিয়া কাম কৰি যে আহে এবেলা বহে হয় বাৰটা বজাত মই আৰাম কৰো আৰু যে এতিয়া চাৰটা বাজিলে বোলা ছুটি হয় হলেও মালিক কৰ ঘৰত বহি লৈ চাপ পানী খাই, বৰ আৰামত আহে আৰু।
হয়, চাৰিটা বজাত এনে চাহ - তাহ দিয়ে নে?
অ' দিয়ে - দিয়ে অহাৰ সময়ত চাহ পানী দিয়ে।
অ' এনে তেতিয়া বিস্কুট- চিস্কুট দি দিয়ে।
অ' অ' বিস্কুট দি দিয়ে, তেতিয়া ধৰা ডাবুল নাস্তা নিদ দিয় আৰু এনে খালি চাহ দিয়ে।
অ' আবেলি সময়তে আৰু তেতিয়ানো কি দিব। দিব আৰু।
অ' মানে দিনটো কাম কৰে যে গাটো বেয়া লাগিব বুলি ভৰিহা ধুই লৈ বলে একাপ মন খালি চাহ দিয়ে। অঁ।
আমাৰো মানে ঘৰ বনাইছিলো যে তেতিয়া আমি কি কৰো জানা? সিহঁতে টিফিন লৈ আহে। হলেও আমি দছটা বজাত মই জলপান চাহ দিও, জলপান আৰু কি ফু দি দিয় তাৰপিছত ক'ত কেতিয়াবা মাজে মাজে মিঠাইও এটা দুটা আনি দিওঁ। সিহঁত গোটেই যি কেইটা মিস্ত্ৰী সিধৰি লওঁ, ছয় সাতটা মান মিস্ত্ৰী নহ গোটেই কেইটাকে মিঠাই দিওঁ আৰু সূতা পুতাৰ দিনাখনো ভুঞ্জিয়া আনিছোঁ। তাৰপিছত আকৌ চিঙৰা আনিছোঁ। গোল্লা আনিছোঁ। সিহঁতক দুটা দুটা খোৱাব লাগিব। সেইকাৰণে সিহঁতক দুটা দুটা দুটা দুটা দিছোঁ। তাৰপিছত আকৌ তাক সি যিখিনি মানুহ আহিছে, সিহঁতক মানে ভূঞ্জিয়াহে দিছোঁ আহ। অ' আকৌ আবেলি সময়তো কেতিয়াবা বিস্কুট দিও কেতিয়াবা তেল পিঠা বনাই দিওঁ আ কেতিয়াবা যে ঘৰত বনোৱা পিঠা জেং পিঠা যে হেয়া ভাজিত দিও আকৌ বজাৰৰ পৰা যে কি বুলি কয় জানো সেইকেইটা পিছা গোল গোল কেইটামান থাকে আকৌ ৰিঙৰ নিচিনা কেইটামান থাকে যে।
হয় হয়, অনেক ধৰণৰ আজিকালি অনেক ধৰণৰ পিঠা বনাব পাৰে দেই বজাৰতো বহুত বিকি
সেয়া আৰু ভাজি দিওঁ তাৰমানে সদায় সলাই সলাই দিওঁ আৰু।
হয় হয়, অ' নিজেও ভাল লাগে মানুহখিনিক চাহ পানী দিয়া পাছত।
হয়, তাৰপিছত অ' মোক বেয়া লাগে ইমান ৰড ৰত, আকৌ ফ্ৰিজৰ পানী দি খেদাও। তাৰ পিছত নেমু চব পত বনাই দি খেলাও।
অ' আপোনাৰ ঘৰৰ পা মানে তাত অলপ দু
অ' দু হ দুৰ হয়, অ' দুৰ হয়, তাৰপিছত আকৌ মানুহজনে হেৰি কৰে কব আজি আমাক হেৰি খুৱাব লাগিব সিহঁতে কব ঠাণ্ডা খুৱাব লাগিব তে তিয়া মানুহ জনে আকৌ সেয়া ওচৰতে মানে, অলপ যাব লাগে, ওচৰতে দোকান আছে। সেই দোকানৰ পৰা আনি সেই এই হেৰী, ঠাণ্ডা আনেিয় দিয়া। সিহঁতে তেতিয়া ভগাই খাই, ডাঙৰ ডাঙৰ দুটা আনি দিয়ে, তেতিয়া তিনিটা তিনিটা সেনেকে ভগাই খাই। খাই আৰু।
হয়, হয়।
উম। বেয়া লাগে নহয়, কাম কৰা মানুহকো নিদিলে, ভাল ভাল নালাগে। এতিয়া মানে এতিয়া নকৰো কাম নি আহা বছৰলৈ কৰিম আউ এত এতিয়া, মানে মাটি উঠাব লাগিব বাৰিষা দিন যে।
হয়, হয়, এতিয়া পানীও, বেলেগ চাইডে বোলে পানীও হৈ আছে
অ', পানী হৈছে বোলে শুনিছো। আমাৰ এইটো চাইদে পানী হোৱা নাই এতিয়া বৰ্তমান। উম পানী হোৱা নাই আমাৰ এটো
হয়। এতিয়া আপোনালোকৰ মাটি খিনি অলপ তুলি মেলি লৈ পেলাই হেৰি কৰিব আৰু। পানী কোনদিন আহে কি হয় ঠিক নাই নহয়।
ভিটিৰ লেবেললৈ কৰি থৈ দিছো আৰু। তাৰপিছত ৰিংটা কৰিব। ৰিংটাৰ কৰি তেতিয়াহে ওপৰত আকৌ ভিতিটো কৰিব। বোলে, এতিয়া আকৌ মাটি মাটি কাটি ইব লাগিব ন।
হয় হয়। মাটি আপুনি কিনি ল'ব, মাটি আপুনি কিনি ল'ব নে হেৰি নিজৰ গাত হেৰি কৰিব গাত খানিব?
না হেৰি হব গাঁত নাখানো মাটি খিনি বেছি নহয় নহয় দুকঠা মাটিহে। এতিয়া তাত যদি গাঁতটো খান্দি দিওঁ তেতিয়া আকৌ পিছত হেৰি নহ'ব নহয়। ঘৰ বনাব জাগা নহ'ব, সেইটো কাৰণে বেলেগ বেলেগৰ পৰা কিনিহে ল'ম।
হয়। অঁ ঠিকে আছে তেনেহ'লে দামটো বহুত হ'বলা চাগে?
দাম মানে কি ওচৰত ওচৰ, হা?
চাৰি পাঁচশ মান ল'ব নেকি গাড়ী
হেৰি ওচৰত হ'লে অকমান কম পোৱা যায়। তিনিশ চাৰে তিনিশ পোৱা যায়। আৰু যদি দূৰ হয় তেতিয়াহ'লে হেৰি হয়। অ'আ তেতিয়া পাচশ, ছশ এতিয়াতো সাতশ, চাৰে সাতশ এনেকোৱা হৈ আছে। কোনোবাই মানে কি কৰিছে জানা খৰাঙৰ দিনত এই বৰষুণ নপৰোতে সেই ঘৰতে মানে একদম বহুত ট্ৰেক্টৰ দি আনি জমা কৰি থৈ দিছে। এতিয়া মানে এতিয়া মানে বেচিছে সাতশ, আঠশ সেনেকে, সেনেকে বেচিছে এতিয়া আমাক কৈছে কিন্তু আমি হে লোৱা নাই বোলো এ নলও এইবছৰ এইবছৰ ছমাহত দৰব দিও আৰু।
হয়, হয়, হয় পইচা পাইতো দৰকাৰ হয় পইচা পাই থাকিলেতো আৰু চব কৰিবই মন যায় এতিয়া পইচা এতিয়া ইমান সময় নাই এইখিনি তোমাৰ বহুত অসুবিধা পইচাৰ কাৰণে।
হয়, হয়, হয়, নাই এতিয়া অহা বছৰলৈ লোণ লম বুলি ভাবিছোঁ লোন লয় ঘৰ বনাম। এতিয়া হ'ব দিয়া এতিয়া গধূলি হ'ল। ঘৰত যাওঁ গৈ।
অ', অ', হ'ব দিয়া।